হেল্ল'!
অ কোৱা বন্ধু কি কৰিছা?
অ আছো ৰ'বা এনে তুমি?
অ মই ঠিক আছো। আৰু কেনেকা কেনেকা মনত পৰিল। নাই মানে অলপ বাহিৰত আছো মানে, মানে অলপ বাহিৰত কিবা কাম কৰিব আছো তুমি ক ক'ত আছা?
ছে- মই ঘৰতে আছোঁ ৰবা।
ভালে দেউতা। ভাত-চাত খালা?
ভাত-চাত খোৱা নাই ৰবা। খাম আৰু।
মই খোৱা হোৱাই নাই। এই বাহিৰত আছিলোঁ এই
উম, তোমাৰ এই ইনষ্টাগ্ৰামত এয়া একো পষ্ট-চষ্ট হোৱা নাই কাৰণে, ফোন মাৰিলো আৰু। খবৰ পাতি নাই।
অ' মানে অলপমান অ'- ছচিয়েল মিডিয়াবিলাক অলপ মানে চোৱা- চোৱা হোৱা নাই মানে, সেইকাৰণে। তুমি কি ছচিয়েল মিডিয়াবিলাক চ- চলাই থাকি আছে নেকি?
পোষ্ট-চষ্ট দিয়া নাই বহুত দিনৰ পৰা। এনে চাওঁ আৰু, ৰিল-চিল সেনেকা।
অ' মোৰ মা- মোৰ মানে অ' ইমান চ চোৱা নহয়। এ খালি মানে, কেতি- কেতিয়াবা চোৱা হয় মানে। তুমি কি এপছ্খন চলা ছচিয়েল মিডিয়াত? কোনটো কোন এপছ্
ইনষ্- ইনষ্টাগ্ৰাম, ফেচবুক সেইবিলাকে বাকী এই ইমান নাই ছচিয়েল মিডিয়া। ইনষ্টা আৰু ফেচবুকে ক'ব গ'লে ছচিয়েল মিডিয়াত।
নাই, ইউটিউবো আহি যায় ছচিয়েল মিডিয়াতে তোমাৰ। ইউটিউবো আহি যায়, টেলিগ্ৰামো আহি যায়। চাইলে মানে। ইউটিউব টেলিগ্ৰামো ছ'চিয়েল মিডিয়া অ' তোমাৰ ইউটিউবো আহিয়ে যায় হোৱাটছএপো আহিয়ে যায় মানে এইটো হোৱাটছএপ নাহে মানে চব মেচেঞ্জাৰ হৈ গ'ল না মানে এনেহলে আহি য মানে অলপ অসম আহি যায় আৰু মানে ইয়াৰ হোৱাটছএপতে। কিন্তু ষ্টেটাছখন তালা হৈছে না হোৱাটছএপ। টো টো চাইটটো তোমাৰ ছচিয়েল মিডিয়াত আহি যায় এটা।
উম, এইটো তোমাৰ কিন্তু ভাল হৈছে। তুমি ইমান নোচোৱা। বিজি আছা কামত পুৰা?
মই মই মান মানে খালি এ- য়ো- ছচিয়েল মিডিয়াত চাইলে মই খালি ইনষ্টাগ্ৰাম আৰু ধৰা ৰিলছখন চাইলো নহলে তোমাৰ ইউটিউব চাইলও আৰু ইটো বিলাকে চাও আৰু মই বিশেষ আৰু বিশেষ তো চোৱা নহয় আৰু মানে। তুমি কি চোৱা? মানে তুমি কি এপখন চলায়?
তোদে মোৰতো দিনটো ৰিল চোৱাতে যাই থাকে ৰবা।
ৰিলছখন বেছি চাইনেকে তুমি?
আহ স্ক্ৰল কৰোঁতে - স্ক্ৰল কৰোঁতে কেতিয়া এক ঘণ্টা দুঘন্টা হৈ যায়, গমে নাপাওঁ।
অ' আজিকালি
এইটোৱে প্ৰব্লেম হৈছে অ' হেৰি ছচিয়েল মিডিয়াই এই, এইটোৱে প্ৰব্লেম হৈছে। ছচিয়েল মিডিয়া এ ফালৰ পৰা ভালো কৰি দিছে কব গলে। নিউজ বিলাক পাই থাকে কি হৈ আছে সেইবিলাক গম পাই থাকে। তাৰপিছত ইফালে বেয়াও হৈছে, টাইম ৱেষ্ট হৈ থাকে। তাৰপাছত তাৰ- কামত ফ'কাছ কৰিব নোৱাৰা হৈ যায়।
মইতো ভাবা নাই। ছচিয়েল মিডিয়াটো তোমাৰ এফালেব ভাল ঠিক কথা বিলাক মানে পুৰা ধুনীয়া ভৰ দদিশ খবৰ শুনি ফাইদা আছে ত ত বিয়া হৈ‌ যাক বুলি তুমি তুমি কিবা ‌আহিছি ধৰা লাগ লাগি।
সেইটোৱে। তোমাৰ মতে‌ অ তোমাৰ মতে ইমান - মানে ছচিয়েল মিডিয়াত লাগি থাকাটো ভাল না বেয়া?
মানে এইটো তোমাৰ পঢ়া মানে তোমাৰ ভাল বস্তুখন চাই আছে মানে। নিজৰ কিবা অ' শিক্ষা দি আছে মানে, যেনেকে তুমি পঢ়া চাই আছে। এইটো ভালে। তুমি মানে খালি এ বিয়া বস্তুবিলাক চাই আছে যেনে ৰিলচখন চাই আছে ৰিলচ খনো থাকে ন ভাল বিয়া। এই বিয়া বস্তুবিলাক চাই আছে ত বিয়া মান এইটো তোমাৰ
ইউচলেছ ইউচলেছ ইউচলেছ বস্তুবিলাক অনা
অ তোমাৰ মতে মানে তুমি ভালত বস্তু চালে টো তোমাৰ ভাল যিমান পাৰে চোৱা তোমাক এনেও আপত্তি নাই লেকিন তুমি বিয়াখন চাগে তোমাৰে তো মানে কিবা আৰু। মানে এনে টাইমখন যায় আছে এতিয়া আৰু।
সেইটোৱে নিজৰ ওপৰত কথা সেইকেইটা
অ হেল্ল'
অহ
অ কোৱা কোৱা কোৱা?
এইটোৱে, নিজৰ ওপৰত কথা এইটো। তুমি তোমাৰ- তুমি নিজকে কন্ট্ৰল কৰিবা ন'?
উম', তিয়ে।
চোৱা নে নোচোৱা? তোমাৰ- তোমাৰ যদি এইটোৰ পৰা প্ৰফিট হৈ আছে, তেতিয়াহলে চোৱা তুমি। কথা নাই। আৰু যদি তোমাৰ একো প্ৰ নাই, তোমাৰ টাইম উল্টা লছ হে হৈ আছে, তেতিয়া চাই একো লাভ নাই ন'? উম, আৰু তাতে মোৰ মতে উম বেয়া- বেয়া নহয় ছচিয়েল মেডিয়া ভালে। তাতে নিউজ-তিউজবিলাক পায়, তাতে তোৰ কাৰেণ্ট এফেৰ্ছ কিটা পায়। কি হৈ আছে, কি চলা নাই। আৰু আজিকালিতো বেছিভাগ এইটো আমাৰ ইউথ জেনেৰেছনকিটা সে নিউজ চোৱাত নিউজ চোৱাটো বাদেই, নিউজ নাচায়ে। যিমান গম পায় এইবিলাক ইনছ্ ষ্টাগ্ৰাম, ফেচবুক এইবিলাক ছ'চিয়েল মিডিয়াৰ পৰাই গম পায়। টুইটাৰ অ', আৰু তাৰপিছত নিউজ- নিউজতো দিয়ে। নিউজ আজিকালি কোনেনো চায়? নিউজ টিভি বুলি অ'নেই নকৰে, আজিকালি বেছিভাগে।
অ', ঠিকে কৈছে। তোমাৰ তো তুমি যি কথা কৈছা, ঠিক কৈছা আৰু মইও এটো ভাবো মানে। তুমি যি কৈছা আজিকালি মানে নিউজ শুনি বিলাক মানুহবিলাক বেছি নাচায় আৰু মানে। সেইটো ছচিয়েল মিডিয়াবিলাকে বেছি চোৱা হয় আৰু।
অ', সেইটোৱে। তাৰপিছত ৰিচেন্টলি যে এইটো, তোমাৰ এইটো ৰিচেণ্ট লি যে এইটো জাপানৰ যে এ মিনিষ্টাৰটো আহিব বুলি কৈছিল। সেইটোতো মোক কোনো গমেই পোৱা নাছিল, নিউজৰ দ্বাৰা। বেছিভাগে ছচিয়েল মিডিয়াত আহি ছে এনেকে জাপান মিনিষ্টাৰ আহি আছে, টুইটাৰত দি দিয়ে। টুইটাৰৰ পৰা ইনষ্টাগ্ৰামত আহি যায়। কোনোবা স্ক্ৰীনশ্বট মাৰি লৈ কিবা মাৰি লয়। তাৰ পিছত সেনেকে স্ক্ৰনশ্বট দি দিয়ে, ৰিল দি দিয়ে। সেনেকে ভাইৰেল হৈ যায়। তাৰপিছত অ' সেইটো বস্তুটো কিন্তু ভাল, এটা তোমাৰ। ছচিয়েল মিডিয়াত যদি তুমি কন্টেণ্ট এটা বনাই আছা, তুমি ক্ৰিয়েটাৰ যদি হয়, তুমি সদায় - সদায় ৰিল দি আছা এইটো ভাল কিন্তু। তোমাৰ যদি এটা ৰিল ভাইৰেল গৈছে, ভাইৰেল নগ'লেও তোমাৰ ঠিক-ঠাক ফল্লোৱাৰছ আৰু তোমাৰ ভিউ'ছ আছে যদি, তুমি এইটোৰ পৰা ইনকামো কৰিব পাৰি আছা। তোমাৰ অ'- নলে জো হৈ আছে, স্কিলো বাঢ়ি আছে। সেইটো লে এটা ভাল। হেল্ল'? হেল্ল'?
হেল্ল'?
অ', কোৱা, হেল্ল'? হেল্ল'? অ, কি কৈছিল? নাই চাউড মাজত-মাজত অহা নাছিল অ', কোৱা, কি কৈছিল?
অ', সেইটোৱে মই কৈছিলো সেইটোৱে মানে আজিকালি নিউজ কিতাপ পুতকে গম পাই যায়।
আৰু মানে তোমাৰ কি হৈ জানা? কিবা হ না মানে খবৰ পাই যায়। তোমাৰ আগৰ জমনাত কি আছিল মানে অ', আগতে তোমাৰ নিউজ পেপাৰ এতিয়াও নিউজ পেপাৰ চলেই মানে, লেকিন নিউজ মানে তোমাৰ এক দিন পিছত আহে। অ', নিউজ তোমাৰ নিউজ চেনেল বিলাক টিভিৰ এই নিউজ চেনেল বিলাকত তোমাৰ কিবা আহে আৰু মানে যেনেকা তোমাৰ অ, বাৰ, দহ মান একদম আপটু ডেট না থাকে মান অলপমান দেৰি হয় মান মানে পাঁচ ছয় ঘণ্টাৰ মান দৰি হয় আৰু। মানে
অ সেইটোৱে। তাৰ পিছত ইফালেতো ঘৰত বহি বহিয়ে নিউজ প নিউজ পোৱা থকা পোৱা নিচিনা হৈ যায় থাকে ন? সেইকাৰণে এইটো এটা ইজি ৱে এটা।
ঠিকে কৈছা। আৰু আচত- কি তুমি যেনে তোমাৰ লগৰ বিলাক বেলেগ জেগাত আছে, যেনে ভাবা তমি ইউ এছত আছো তুমি ইয়াত আছা। তুমি মানে জিতা হলে কথা পাৰা। মোৰ কি আছো মানে তোমাৰ চচিয়েল মিডিয়া নাথাক আগত মানে তুমি লিখিবেল দিছিলে, চিঠি লিখিবেল দিছিল। যদিটো মানে তোমাৰ ইমান দূৰত যাৱাত তোমাৰ এক মাহ মানতো লাগে যায়। এক মাহৰ পিছতে তুমি গম পাই কি কি হৈছে কি। হয় নাই?
অ তেতিয়া আৰু নাছিল আৰু এইবিলাক চচিয়েল মিডিয়া চচিয়েল মিডিয়া, তেতিয়া আৰু টেলিফোন আৰু এইটো লেটাৰে আছিল।
উম ঠিক কৈছা।
পষ্ট লেটাৰ। উম এতিয়া বহুত কষ্ট হৈছিল বাৰু।
তুমি কি ভাবা এটা ত মানে অ অ কোৱা কোৱা। তুমি কি ভাবি তাৰ মানে যেনেকা আজিকালি য়াং জেনেৰেশ্যন বিলাক সৰু পোৱালী বিলাক যেনেকা ফ- চচিয়েল মিডিয়াত আহি যায়, এইটো কি ভাবা তুমি?
মই কি ভাবো মানে মই সেনেকা এতিয়া কোনো নহয়, এনেকে অপিনিয়ন দিব লগা আ- কোৱা আছো। তুমি যি সুধিছা মানে মোৰ মতে সেইটো ঠিকেই আছে। সেইটোও গম পাই আছে ন সিহতেটো নলেজ হৈ আছে। কিন্তু বেছি অভাৰ চোৱাটো বেয়া
উম।
গম পাইছে ন? অভাৰ টো বেয়া মানে। লিমিট লিমিটৰ এটা চ চাইছে তাৰপিছত থৈছে। সেইটো সেইটো ঠিকেই আছে। কাৰণ আজিকালি সৰুৰেপৰা চবেই মোবাইল পায়েই। হয় ন উম। পৰা মোবাইল পায় এইবিলাকতো ইনক্লুড হৈয়ে যায় সিহতৰ লাইফত, কিন্তু আমি পোৱাই নাছিলো।
ঠিক আছে।
অহ।
অ তেওঁটো ভগৱান তুমি যি কৈছা।
উম সেইকাৰণে তোমাক সুধিলো আৰু তুমি ইমান দিন পষ্ট -চষ্ট একো দিয়া নাই ষ্টৰি - ষ্টৰি একো দিয়া নাই। দিলিতে কৰি দিলা নেকি?
নাই।
প্ৰেছাৰত
নাই চলা হয়।
অহ, তুমি -তুমি, কি -কি এপ ইউজ কৰা?
ই মই মানে ইউটিউবে বেছি চলোৱা হৈ যায়। তুমি কি চলাই?
ইউটিউব
অহ
ইউটিউবততো তোমাৰ মানে ভিডিঅ'জ বিলাকে পায় ন' অকল। ইনফৰমেটিভ ভিডিঅ'ছো পায় বাৰু অহ চৰ্টছ পায় অহ। উম
অহ, ইবাতে চাৱা যায়, মানে ইউটিউবখনো বেছি চোৱা যায়।
অ' কিন্তু ইউটিউবত এই বহুত এম বিও লাগে, নেটপেক। বহুত নেটপেক যায়।
উম দিয়া। এইটো মানে ঠিকে কৈছ তুমি।
উ। মই, মই বেছ ইউটুব ইউটুবত ত' মেছেজ তেছেজ কৰিব হ'লে হোৱাটছাপ।
উম সেটোৱে। দে ভালে লাগিল তোমাৰ কথা পাতি পেলাই। অ, ভাল এ। অ মই কৈছিলো যে ভাল লাগিল‌ তোমাৰ লগত কথা পাতি। কথা পাতিম।
অহ দিয়া তে হ'ব দিয়া।
অ' হ'ব দে ধন্যবাদ। আন্টি।